শুনা পাই আছা?
অ শুনা পাইছোঁ কি কৰি আছা?
অ আছোঁ এনেই তুমি?
অ মই এনে বহি আছোঁ মানে অলমান অ নাই পাইছোঁ পাইছোঁ মানে মানে মই বহি আছোঁ অলপ ভাগৰ লাগি গৰম লাগা এনেই অলপ ভাগৰ লাগা কাৰণে বহি আছোঁ অ ভাত খালা তুমি?
অ মই খালোঁ তুমি খালা?
নাই মানে খোৱা হোৱা নাই কাম বোৰ কৰি আছোঁ না কামবোৰ শেষ কাৰণে খোৱা হোৱা নাই। কামবোৰ শেষ হলে খাই লম মানে কামবোৰ অলপ কৰি আছোঁ ঘৰ অলপ চিজিল কৰি আছোঁ অলপমান।
কি কি বনাই আছা তুমি?
মাংস বনাম ভাবিছোঁ বনাব হোৱা লেকে বনাম ভাবিছোঁ আৰু মাংস ভাত বনাম ভাবিছোঁ।
অ বা মই অলপ মাংসই খালোঁ আজি।
অ ভালে তেতা দিন বোৰ কেনেকুৱা গ'ল আজি?
ভালে হৈছে ৰাতিপুৱা উঠছো অ- চা- চাহটো খোৱা নাই অটছ খাই কিনে অলপ অ- অ অলপমান অটছ খাইছোঁ তাৰপিছত অলপমান ফুৰব গেছিলোঁ ৰেষ্ট লৈ। অ অলপ খেলবা এতিয়া খেলবা আহি কিনে অলপ ভাত বনাইছোঁ। বনাই কিনে তোমাৰ লগত কথা এতিয়া ভাত- চাত খাই তোমাৰ লগত কথা পাতিছোঁ। এতিয়া টিউচন কৰি অলপ খেল - আ জিমত যাম। তুমি?
উম, ভালে তেতা মোৰো মানে আজি যোনবোৰ মানে অলপ ঘৰত কাম বোৰ আছে ঘৰৰ কাম কৰিব মন‌ মানে মোৰো অলপমান কিবা কাম আছে ৰত। অলপ মোবাইল খন অলপ বিয়া হৈছিল দেখাব যাব লাগা আছে আৰু মানে এইটো দেখাব লাগে দেখাই পেলাই মানে অলপমান আ টিউচন আছে মোৰো অলপমান টিউচন বোৰ কৰি পেলাই মানে অলপমান আ কিবা ঘৰৰ বস্তুবিলাক কিনিব লগা আছে চব্জি নাই ন ঘৰত সেইবিলাক কিনি পেলাই ৰাতিলৈকে আহি যাম আৰু মানে সৰু সৰু ঘৰৰ কাম বোৰ আছে আৰু মানে ইটো কৰাতে ৰাতি কেতিয়া গুচি যাব গমেই নাপাবা আৰু
উম হয় আজি দিনটোৱেই ইমান জলদি গুছি গ'ল গমে পোৱা নাই
উম এইটো হয় দিনবোৰ জল্দি জল্দি যায়টো গমে নাপাওঁ আৰু তুমি যেনেকে আজি খুদ দিনবোৰো এনেকুৱা জল্দি জল্দি যাই আছে কেতিয়া গ'ল গমেই নাপায় তুমি কি বনাৰ ইচ্ছা আছে ডাঙৰ হৈ পেলাই মানে তোমাৰ কি কি বনাৰ মন আছে
অ মানে এনেকুৱা এতিয়ালৈকে ভবা নাই আহ তুমি তোমাক কি ইমান বনিব মন আছে ডাঙৰ হয় ভালো
অ অ
অ ফ ফাৰ ফাৰ্ষ্ট তুমি কোৱা তোমাক কি বনিব মন আছে
অ মই মানে ডাঙৰ হোৱাৰ পৰাই মই কি মই কম তোমাক এতিয়া মই কম্পিউটাৰ কৰি আছোঁ ন কম্পিউটাৰ কৰাৰ পিছত মোৰ মন আছে আৰু মোৰ ডাঙৰ হৈ মানে অলপমান কম্পিউটাৰ কোন কৰি পেলাই মানে তোমাৰ কম্পি কম্পিউটাৰ লাইনত যাম ভাবিছোঁ আৰু চাইবাৰ চিকিউৰিটি ন ডাটা এন্দ নহলে ক্লাউ কম্পউটিং এনেকা এনেকা যোৱাৰ মন আছে ৰ মানে এনেকা মন আছে এতিয়া লৈকে এতিয়া লৈকে অ কেনেকা যাওঁ এনেকা সেটো কৰা হোৱা নাই মানে কম্পিউটাৰ কৰিয়ে আছোঁ মানে এ টা যেতিয়া হৈ যাব চব বস্তু তেতিয়া আৰামত কৰিম আৰু মানে লাগে তো মানে অলপ অলপ কৰা হৈ আছে টাইম বোৰ পোৱা নহয় ন মানে টাইম সেইফালে অলপ বেছি ভালকে চাও হয়', কিন্তু টাইমবোৰে পোৱা নাই না টাইমে হাতত নাছিলে আৰু টাইমবোৰ লগে লগে গুচি যায় আৰু',
হ', হা', মানে মোকো ক্ৰিকেটাৰ ব, ক্ৰিকেটাৰ বনোৱাৰ মন আছে তেতিয়া এইটোতো নহ'ব না', এনেকুৱা বন্ধ একেডেমি লাগে মইতো একেডেমি প্লেলিয়াৰ নহয়', হেতু হয় আৰু মানে এতিয়া', মন যাই আছে কিবা কি', আৰু মানে অ', ইঞ্জিনিয়াৰ বনিব মন আছে এতিয়া',
অ', ইঞ্জিনিয়াৰ বনিব মন আছে',
উম',
উম', ভালে তেতিয়া', মানে সেইটোৰ কাৰণে নিজৰ জীৱন কৰি কিবা নে কিবা ভা ভাবি ৰাখিব লাগে আৰু মানে এ তুমি', কিবা ন কিবা কৰিব লাগিব মানে এনে ঘৰত বহি থাকিলেতো নহয় আজিকালি', কিবা না কিবা কৰি থাকিবলে কি', কৰিব লাগিব তুমি জীয়াই থাকিবোৰ কিবা কামবোৰ কৰিব লাগিব নহ'লে কিবা', বিজনেছ কৰিব কাৰণে, কিবা কৰিব লাগিবই আৰু ত এইটো মানে তুমি প্লাছ', চব বস্তু কৰি জা, কৰি চালে ভাল আৰু তুমি যেনে ক্ৰিকেট কৰি চালে নহ'লে কম্পিউটাৰ কৰি চালে', এনে কিবা কাম', বেলেগ বেলেগ বস্তু কৰি চাব লাগে কিয় নয় কি বস্তু ত তোমাৰ কি কাম আহে তুমি নাজানা না', মানে কি?
অ', অ', শুনা পোৱা নাই তোমাৰ মাতটো', হেল্ল',
আহি যাবা',
এ তোমাৰ মাতটো ভালকে শুনাই পোৱা নাই, কচোন।
এ তোমাৰ মাতটোৱে শুনা পোৱা নাই ভালকে। নেটৱৰ্ক প্ৰব্লেম হৈ আছে নেকি তোমাৰ।
শুনি পাইছা? হেল্ল!
অ তোমাৰ মাতটো ভালকে শুনাই পোৱা নাছিল, বাৰ বাৰ নেটৱৰ্ক প্ৰব্লেম হৈ আছে নেকি তোমাৰ।
নাই, নাই, নাই, নাই, অলপ মান মই বহিৰত গুচি আহিছিলোঁ এনেকা কি বনিবা সুধিছে তুমি গম নাপ নাই তাৰমানে। তুমি যেনেকা অ কি ডাঙৰ বনিব কি নবনিব তুমি গম নাপায়, সেইকাৰণে চব বস্তুখন মানে অলপমান দিমাগ দিলে ভাল আৰু মানে তুমি কি বনিব কি জানে তুমি এতিয়া ক্ৰিকেট খেলি আছে যাইলে তুমি ইঞ্জিনিয়াৰ বনিল ইঞ্জিনিয়াৰ কৰিছে ক্ৰিকেট খেলা হয়, মানে চব বস্তুত
হয়, হয়, হয়।
চব বস্তুবোৰ চব লগাই আৰু‌ এতিয়া।
উম উম মানে ক্ৰিকেটাৰ বনোৱাৰ মন আছে তেতিয়াও ক্ৰিকেটাৰ বনোৱাৰ লাগে একেডেমি লাগে ন বলাৰ বেটাৰ মানে এক একে একেডেমি নহ'লেতো‌ ক্ৰিকেট বনোৱাটো ইমপচিবল মানে আণ্ডাৰ টুৱেলভ, আডাৰ এইট এনেকুৱা হয় তাত ততে না আমি চিলেক্ট হও, বিনা একেডেমি কেনেকে হোম না সেইটোৱে হয় আৰু।
অ ঠিক কৈছা, ঠিক কৈছা। সেইটোৱে মানে তুমি কিবা বনাব খোজা মানে তুমি অলপ মন দিব লাগে আৰু মানে কিবা কিবি কি, কি জানে তুমি কি কাম কৰিছে, কি বনিল এনেকা। সেইকাৰনে মান কৰি থাকিব লাগে আৰু বস্তুখন মানে বেলেগ বেলেগ বস্তুখন, বেলেগ বেলে কামবোৰ কৰি থাকিব লাগে আৰু ৰখি থাকিব নালগে আৰু মানে অলপ মন দি পেলাই নিজৰ কি বনাব মন আছে চব অ অ কৰিব চেষ্টা কৰিব লাগে আৰু মানে।
অ হয় হয়।
মানে ধৰা তুমি ক্ৰিকেট খেলা ক্ৰিকেটত মন দিয়া পাছত ইঞ্জিনিয়াৰিং প-পঢ়া দুইটাৰ মন দিয়া। কি জানে তুমি কি কাম আহিবা। তুমি গম নাপোৱা নে এতিয়া। মানে তুমি চালে যেনেকে তুমি ক্ৰিকেট খেলি আছে ক্ৰিকেটতো যাব পাৰা তুমি, ইঞ্জিনীয়াৰিংত যাব পাৰা, তুমি নাজানা তুমি ডাঙৰ হ'লে কি হ'বা তুমি। গম নাপাবা তুমি, দুইটা পালে তুমি মন দিলে দুটাৰে ভাল তুমি। এটা ন এটাত ভালেই যাব।
অ হয়, সেইটো হয়।
আজি মানে ইঞ্জিনিয়াৰিংৰ আছে, ক্ৰিকেটৰো আছে দুইটা আছে। মানে দুইটাত মন দিলে তোমাৰে ভাল। দুইটাত নেপাৰা এটাত তো হৈ যাব না।
উম। এটা মানে
অহ অহ মই ভাবিছো মানে যেনেকা যেনেকা কলেজ খতম হ'ব, তেতিয়া বেলেগ-বেলেগ কামবোৰ কৰাব তেতিয়া কম্পিউটাৰ ফিল্ডত যাম, কম্পিউটাৰ লাইনত গৈ পেলাই মানে কম্পিউটাৰ কোৰ্চ কৰি চাম কম্পিউটাৰ কৰি পেলাই ডাঙৰ কম্পানী মানৰ কাম কৰিবলে পালে ভাল ধৰ তোমাৰ যেনেকৈ এতিয়া তুমি ক্ৰিকেট খেলা, তুমি মানে এ এ ক্ৰিকেট কিমান বছৰ পৰা খেলি আছা? হা কি কলা?
অঁহ মই কৈছো কিমান বছৰ পৰা খেলি আছা তুমি ক্ৰিকেট খন এতিয়া?
অহ', কিমান বছৰ হ'ল তোমাৰ ক্ৰিকেট খেলি থাকা?
হেল্ল'।
অ', হেল্ল'-হেল্ল' শুনি পাইছা? মানে তুমি ক্ৰিকেট খেলি থকি কিমান বছৰ হ'ল?
শুনা আহ হা। মানে মই- ই' ইমান বছৰত খেলা নাই ক্ৰিকেট অলপমান ইটো বছৰত খেলিছো। বহুত ভাল খেলি ল'লো ক্ৰিকেটতো। মানে আহছিলো? মানে ইমান দ'হ মাখা নাছিল না বন্ধু মাখা। তে আমি ফুটবল বেছি খেলিছিলো মোক ফুটবল অকণমানো না নাছিল অলপ-অলপমান ক্ৰিকেট খেলিছিলো বহুত ভাল আহি গ'ল, বহুত ভাল। মানে বেটিং, বলিং দুটাই ভাল আহে। আচ্ছা। মানে খেল নাহে তেতিয়া বেছি ক্ৰিকেটো আহে। মানে একাডেমি মোৰ- কি' কি?
মানে তুমি গম নাপায় আৰু মানে তুমি কি কিবা-কিবা কৰি মানে কেনে মানে- চব শিকি থাকিব লাগে ভাল তেতিয়া তোমাৰ কাৰণে।
অহ মানে- তোমাৰ মাতটো ন' বাৰে-বাৰে, কাটি-কাটি আহি আছে সেইকাৰণে বুজি পোৱা নাই।
এতিয়া শুনি পাইছা নেকি এতিয়া-এতিয়া?
যে প্ৰশ্ন নে মাজ প কাটি গৈছে আৰু
অহ এ' নাজানো কি হৈ গ'ল নেটৱৰ্কটো কেনেবাকে। অ তুমি কি কৈছিলা ক্ৰিকেটখন অহ', কোৱা, কোৱা, কোৱা শুনি আছো।
অহ', মানে এ' মানে মই ক্ৰিকেট খেলা- এক বছৰে ফুটবল খেলছিলো এতিয়া ফুটবল ইমান নাহে। সেই পলখ খিনি বহুত আহি গ'ল, ভাল আহি গ'ল। মানে বছৰ মানে একাডেমি খেলে চবতকে ভাল আছিলো মানে মানে অলপ মানে-
উম' ভালেই।
হয় ভালকে পাৰিলো হয়, এতিয়াও পেৰেণ্টচে চাপৰ্ট কৰা নাই। মানে মা-দেউতা।
উম বুজিছো মানে কি মানে মা দেওতাই আজিলৈকে বুজি পোৱা নাই মানে। তুমি ল'ৰাখন কিহত মন আছে কিহত মন নাযায়। মানে অলপ কয় আৰু যে পঢ়া শুনাতে মন দিয়া। পঢ়া শুনা দিলে কিবা হ'ব এন্তে গম নাপাই না মানে আজিকালি বেলেগ কৰিলেও কামবোৰ পাই যায় কিবা-কিবি কৰিব পাৰিম আমি।
সেইটোৱে। তোমাক কি বন্ধ মৰা আছিলে?
যিকোনো শ্বিফ্ট কৰাৰ মন আছিল মানে এটাই এইটোয়ে চলি আছে মানে। কিন্তু আগত কি হৈ এইটো চাম বাৰো তাৰপাছত কব নোৱাৰো মানে।
ডাঙৰ ডাঙৰ মন নাই আছে চবৰে চবৰে থাকে না তেনেকা। ডাঙৰ বোৰক ঘৰ কিনিম নিজৰ গাড়ী কিনিম বাইক কিনিম। বাহিৰত ঘূৰিব যাম।
অ।
ফেমিলি লগত।
উম উম উম মানে আৰু কি কয় হেল্ল শুনা পাইছ?
অ শুনি পাইছোঁ শুনি পাইছোঁ কোৱা কোৱা কোৱা।
দিয়া তোৰ তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল কেতিয়াবা লগ পাম দিয়া।
অ দে ঠিক আছে ঠিক আছে দে হ'ব।
অহ অহ